অ'।
অহ, কোৱা। উম, ত' কিবা ক'বলে লৈছ ত' মানে অ', সেই বৰো কথা। উম, উম।
উম, হয় বা
উম।
চাহপা ল'ৰা সিহঁতৰ চাগে ৰাতিকে ওলাইছিলে হেৰিৰ পৰা, অ', কি বুলি কয় দা শ্বিলঙৰ পৰা কিছুমান থাকে ন' এনেকুৱা যে ৰাতি ফুৰিম আৰু তাৰপাছত তাহাতে এনেকুৱাকে দেখিছিল তাহতৰ খন বগা শাৰী পিন্ধি। তাৰ পাছত সিহঁতে গাড়ীৰ ষ্টেয়াৰৰিং এৰি দিয়া নাছিল ছিলে, আৰু শ্বিলং আন যিহেতু ড্ৰাইভাৰটো শ্বিলঙৰে আছিল। তেওঁ তাৰে কাৰণ সিহঁতে নিজৰ গাড়ী নিয়া নাছিল। মই যিমান খিনি জানো আৰু, তাৰপিছত ষ্টেয়াৰৰিং মানেহ আৰু লোহাত ধৰি থাকিলে ইমান এটা সাহ নহয় ন, ত ড্ৰাইভাৰটোৱে গম পাইছিলে সিহঁতক যে এটা কিবা মানে হালৈ লৈ গৈ আছে, অ অ' পিছত সি মানে, আৰু তাতে মানে ৰিস্কি এইটো যে পাহাৰৰ পৰা ডাইৰেক্ট ডাউনত পেলাই দিয়ে আৰু এনেকুৱা টাইপ, তাৰ পাছত আহ সিহঁতে হনুমান চালিচা পঢ়ি পঢ়ি, সেই ৰাতিয়ে আকৌ মানে কিবাকে ৰিটাৰ্ণ আহি পাইছে, মানে সিহঁতৰ বোলে ৰিটাৰ্ণ আহোতে এনেকুৱা হৈছে বহুত কেইটা এক্সিডেন্ট হবও ওলাইছে আৰু সিহঁতৰ মানে বাৰে বাৰে গাড়ীখন এনেকুৱা আছিল পাহাৰৰ সেই ডাউন-ডাউনৰ ফালে আৰু লৈ লৈ গৈ থাকে আৰু, ৰাইট চাইডটোতে। মানে যাতে তলৰ ফালে, অ', অ', সেনেকে এতিয়া আমি যদিও ট্ৰেফিকত ফচিছো চব গাড়ীয়ে আছিলে, ত ইমান আমাৰ ভয় লগা নাছিল, আমি ট্ৰেফিকত ফচিছো যিহেতু মানে বহুত মান মানুহ আছিলে, সেই তেতিয়া চবৰে গাড়ী চবে ফুৰিবৈ ফুৰিবই গৈছিল লাষ্টত, মানে জাম নভঙা কাৰণে গাড়ী ষ্টাৰ্ট বন্ধ কৰি বহুতে মানে এনেই থিয় দিয়ে আছিল আৰু ৰাস্তাত চবে ইটোৱে সুটো সুধিছিল ক'ৰ পৰা আহিছে আৰু মেক্সিমাম আমাৰ গুৱাহাটী, এতিয়া জুলাই, এতিয়া জুলাই মাহ পৰিব নহয় আমাৰ গুৱাহীৰ পা ধেৰ যাব টুৰিষ্ট তাত। কেৱল শ্বিলং বেলেগ নহল আমাও আমিয়ে গৈছিলো, আমি মানে মা স্কুলত থাকোতে আৰু ডিগ্ৰী, ডিগ্ৰী নহয় হায় ছেকেণ্ডৰীলৈকে, শ্বিলং, চেৰাপুঞ্জী ডাউকীত, চাগে মই এতিয়ালৈকে দছতকেও অধিকবাৰ গলো। ইমানেই গৈছো তাত। এতিয়া মানে তাতে চাব লগীয়া জেগাও নাই ইমান, আছে যদিও এতিয়া নতুনকে কিবা ওলাইছে কিছুমান পইণ্ট। এতিয়া যোৱা নাই বাৰু। এনেই বেচিকেলি নৰ্মেল খিনি আমি চাইয়ে আহিছোঁ আৰু, তাত কি জানা বস্তুৰ দামতটো বহুত বেছি, তুমি দহ চিপছটো তাত পঁচ বিশ টকা থকালৈকে থাকে ঠিকে, যিমানে ওপৰত যায় সিমানে ডাউকি চাইদতটো বিশ টকীয়া চিপচটো ত্ৰিশ টকা হব চাগে, আৰু সিহঁতক যদি কও যে তোমালোকে দামতটো কিয় বঢ়াই লৈছা তেতিয়া কয় যে আমিতো তলৰ পৰা আনিছো। ন
উ, সিহঁতে ইম্পৰ্ট চাৰ্জ লয়।
অ', বহুত লয়। আৰু তেতিয়া মানে আমাৰ এনেকুৱা আহ। আহ এনেকুৱা হ'ল মানে ধৰা ইমান দামেৰে আৰু খাবও মন নাযায়, আৰু এনেকুৱা হয় চিটুৱে্চন তাতে একো সেইকেইটা কিনি নাখালে আমাৰ ধৰা উপায়ো নাই বেলেগ, কাৰণ ইমান দীঘলীয়া ৰাস্তা থাকে, মাজত ধৰা দোকান নাথাকেই। প্ৰায় কমেই থাকে কি পইন্টবোৰতহে ৰেষ্টুৰেণ্টবোৰ পোৱা যায় আৰু শ্বিলঙত।
উম।
হ'লে গম পাবা বাৰু পিছত আৰু তুমি ক'ত ক'ত ফুৰিলা এতিয়ালৈকে?
মই গৈছো হাফলঙলে গ'লো তাৰপিছত ভূটান গ'লো।
অ'। ভূটান, ভূটানত তটো চাগে উম, ভূটানৰ পৰা মানস বেছি দূৰ নহয় চাগে ন'? মানস অভয়াৰণ্য।
হয় চাগে দেই, উম। উম, পাৰ হৈ মেলি যায় নেকি।
উম।
নে ওচৰ
নহয়, নহয়। ওচৰত তাৰে পৰা বেছি দূৰত নহয় কিন্তু ভূটান পাৰ হ'ব নালাগে ভূটান নাপাওঁতে মানস।
নহয়, নহয় হে টোৱে কৈছো মানস অভয়াৰণ্য পাৰ হৈয়ে ভূটান যায় নেকি? উম। মই মানে ভালকে জেগাখিনি নাজানো বাৰু দেই। আমি মানে এই ৰঙীয়া হৈ গৈছ কিনো ৰঙীয়া হৈ না তেনে এনেকে ভূটানলৈ গৈছিলো, আমাৰ বেছি খৰচ হোৱা নাই বাৰু দেই, গাড়ী ভাৰা মানে পাৰ পাৰ্চন আঠশ টকাকে লৈছে। উম, অহা যোৱা।
অ', ভালেচোন
আৰু আমি প্ৰাইভেত গাড়ী বুক কৰি গৈছ ছিলোঁ আ, সাতজন মানুহ গৈছিলোঁ, সাতজন মানুহৰ পৰা আঠশ টকাকে
অ', ঠিকে আছে।
জৰ মানে, তাত যদি কিবা পচন্দ হৈছে কিনিছো, কিবা মন গৈছে যি মন গৈছে খাইছো তাৰ বাহিৰে মানে গোটেই ফুৰা চকাখিনি তাতেই হৈছে।
অ'।
চনৰ দামটো ৱান ছিক্সটি, ছিক্সটি ৱান চি এনেকুৱা
উ উম
ইয়াতকে পেট্ৰলৰ দামতটো কম হৈ যায় আমাৰ ড্ৰাইভাৰটোৱে মানে কি কৰিছে ইয়াৰ পৰা যাষ্ট ইমানটো পেট্ৰল ভৰাইছে যে আমি ভূটানত গৈ পাব পাৰো।
সি চাগে ভুটানত টাংকি ফুল কৰি আনিছে।
ভূটানত পুৰা টেংকি ফুল কৰি আমাক একদম যিমান মন যায় সিমান ঘূৰাইছে ভূটানত আৰু কি আৰু আমি মানে টেম্পল বোলে টেম্পল বোৰহে চাব পাৰো আৰু তাৰ যে তোমাক মই কৈছো। নহয় আমাৰ গুৱাহাটী হাইক ক'ত বুলি কোৱাৰ লগে লগে মানে যাবলৈও মানে মন নাযায় নাইবাতো ইমান বেছি হেৰি নাহি তাৰ আমি হাই কৰ্ট ফটককৈ ফটো উঠিছো ইমানেই ধুনীয়া।
উম।
মোক কৈছো মানে বৌ। বহুত চফা বহুত মানে অসমতকে যে বহুত বেছি চফা।
তাতেতো এতিয়াও ৰজা ৰাণীয়ে আছে।
অ' তা
ৰাণী, ৰাণী আছে চাগে ৰজা ঢুকাল নেকি
অ' আমি যাৱালৈকে ঢুকুৱোৱা নাছিলে নেকি আমি শুনামতে কিন্তু আছিলে।
আছিলে ন অ।
আমি যেতিয়া গৈছো আমি তেতিয়া ৰজা ৰাণীৰ হেৰিয়লৈ সোমাব দিয়া নাই দেই। কিংডমলৈ আমাৰ সোমাব দিয়া নাই। কাৰণ মানে তাত সোমালে পাৰ পাৰ্চন এদিনত বাৰশ টকাকে পাছ লয়। উম যদি থাকো মানে হোটেলৰ খৰচা বেলেগ তাৰ ওপৰত নিছো মানে পাছৰ খৰচা বেলেগ।
ইহঁতে যে মডাৰন ৰ চাগ ন।
উম।
মৰ্ডান ৰজা ৰাণী আকৌ ভূটানৰ।
উম মানে সেইটো
আগৰ দিনতো। ধৰা আমি কেতিয়াও এনেকুৱা শুনা নাছিলো ন যে ৰজা ৰাণীৰ ওচৰত গলে কিবা উম হাত দি যাব লাগে ৰজা ৰাণীৰ ওচৰত।
নহয় মানে সেইটো সিহতে ভিজা টাইপ লয় মানে। অ।
এ সেইটোৱে।
উম সিহঁতৰ তাত থকা বাবে মানে পাৰ্মিট লাগে মানে পাৰমিশন লাগিব।
উম।
এনেে ধৰা অ মই ভাবো যে এ এনেই এদিনৰ কাৰণে যোৱাাতটো বেলেগ কথা কিন্তু মানে, সেইবিলাকত গৈ লৈ পেলাই ফচিবলৈকে মনো নাযায় ন।
অ সেইটয়ে মানে সেনেকে হলে কোনেও এনে। চবে এনেকেই ভাবিব যে এইবোৰ কৰি আৰু আমিতো এনে চাবহে আহিছিলো বা হেৰি
অ মানে চোৱা এদিনত বাৰশ টকাও ভৰিলা হোটেলৰ খৰ। ভৰিলা তাতে বোলে তুমি কি বোলে কিবা, এতিয়া আইনী শাসন নহয় ন। তাত আইনে একো কৰিব নোৱাৰে তাত বোলে তোমাৰ বানে পতককে। কিবা এটা ৰোল ভাঙি দিলা বোলে ৰজ। বলে মৃত্যু দণ্ড দিলে চেছে হৈ
অ সেতোয়ে সিহঁতৰ সেতোয়ে। তে চলি আছা ন।
সিমান খিনিলৈকে হয় নে নহয় নাজানো। কিন্তু ৰজা শাসন বুলি কলে আমি তো সেয়াই বুজোঁ।
অহ সেইটোয়ে বুজো সেইটোয়ে কলো মই ৰজাই আগৰ দিনত। ধৰা মই যিখিনি জানো আৰু ৰজাৰ টাইমত প্ৰজা আহিলে অ।
উম মৰিগাঁৱতো যে ৰজা শাসন চলে।
কিয় চলে এনেকে।
অ এতিয়াও চল মৰিগাঁওত এখন অ মানে, এটা জেগা আছে জেগাটোৰ নামটো মই পাহৰি থাকিলো মই তোমাক মনত পৰিলে কম হা এইবাৰ যাওঁতে। মানে মই তোতো। এতিয়া নগাঁও মৰিগাঁওতে আছো মানে নগাঁওৰ ওচৰৰত। আমাৰ মাহীহঁত তাতে থাকে। আৰু ৰজা জান যে। যোনজন মানে তিৱা ৰজা হয় হা তেওঁ। এটোত তিৱা ৰজাজনে মানে সেই গোটেই এলেকাটো শাসন কৰে। আৰু সেই এলেক থকা এখন স্কুলৰ তেওঁ হেডমাষ্টৰ হৈ ৰজাজন।
উম।
অ', তেওঁৰ স্কুলখন মানে, চবৰে তেওঁৰ স্কুলখন যে গভমেন্ট স্কুল হয়, তেওঁৰ স্কুলখনত মানে অহ, চব ফালৰ পৰা ভাল মানে। এ মানে চিনচিয়াৰ, ক্লিন।
মৰিগাঁওতে চাগে আছে ন' পিযুষ হাজৰিকাৰ হেৰি।
অ', অ', পিযুষ হাজৰিকাৰ অ', পিযুষ হাজৰিকা ঘৰটো, নহয়, নহয়, পিযুষ হাজৰিকাইটো জাগীৰোডৰ পৰা খেলে।
জাগীৰোডৰ পৰা খেলে নেকি? অ', অ'।
কিন্তু মানে তেওঁৰ প্ৰকৃত ঘৰ মানে এই নগাঁও, নগাঁও ৰহা।
ৰহা ন'? অ', মানে শুনিছিলো ৰতা সি সিহঁতে মানে গ'লে সেইটো চাইডতে গৈ থাকে ন'।
উম, উম।
ত'
ত' মানে সেই তাতে আমাৰ মানে মা মোৰ মাহী, মোৰ মাহী মানে টেটৰ মাষ্টৰণী হয় মানে এল পি স্কুলৰ। সেইকাৰণে মানে আমাৰ মাহীহতে মানে সেই ৰজা ৰজা জনক মানে লগ পাই মানে ৰজ জনটো এনে এ অফিচিয়েল কামত ৰজা হিচাপে